হেল্ল' অ মই অ মই কি গৈছিলো সেইখন মানে গ্লাছ খান যায় আৰু কালি ড্ৰাইভাৰ চাইডৰ এখন তোৰ কিবা মানে জাম লাগ কিবা এটা খুলি কিনে অইল দিবা লাগে না তেতিয়া স্মুথ হয়। মানে এনে বৰষুণত পানী চানী সোমাই কিবা জাম লাগিছে চাগে।
কাৰ্বন বুলি কয় নেকি এইতো কাৰ্বন জমা বুলি।
কাৰ্বনে কয় নে কি বা কয় সেইটো গম নাপাও কিন্তু, কিন্তু মুঠতে এই চাইদ এখন খোলা দি খোলা মেলা কৰিব লাগে।
উম।
এই চাইডৰ খানো হেৰি ভিতৰত দি এডজাষ্ট হৈয়ে আছে, খালি খোলা মেলা হয় গ্লাছ খ খুলি থৈ দিম, নহলে বা মিলি থৈ দিম কিবা এটা
এ মেলি থৈ দে, কাৰণ সোমাব লগাতো ইমান একো দৰকাৰ নাথাকে। আৰু-আৰু মেলি-মেলিলেতো অভিয়াচলি গ্লাছখবৰ দৰকাৰ হইয়ে।
মানে এনেইতো মেলাই থাকো গ্লাছ। সেইটোয়ে, কাৰণ বেছি খোলা মেলা কৰ থাকিলে আৰু কিবা হৈ যাব।
উম উম আৰু ইলেক্ট্ৰিকৰ বস্তু না।
সেয়াই ডাইৰেক্ট মেলিয়ে থৈ দিওঁ আৰু। কাৰণ ভিতৰ দি যিহটো মানে এইটো প্ৰব্লেম আগতেও দিছিল মাজতে। তোৰ কি হয় এনে কি এক চুইচটো একবাৰ টিপি ধৰিলে মানেই চাইডে বঢ়িয়াকে স্মুথকে খোলা যায়। এইটো মানে কি হয় ফাৰ্ষ্ট এ ফাৰ চুইচটো একবাৰ টিপি থলে স্মুথকে খোলা গৈছিল বঢ়িয়াকে। তাৰপিছত মাজতে কি হয় গল, একবাৰ টিপি থলো না লেফ্ট চাইডৰ গ্লাছখন বঢিয়াকৈ খোলা যায় কিন্তু ডাইচাৰখন অলপ খোলা যায়, তাৰ পিচত ফাঁচি যায় তাৰপিছত কি কৰো আক অফ কৰি দিওঁ তত অফ কৰলে অফ হয় তাৰপিছত কি কৰিব লাগে ত চুইচটো হেঁচি ধৰিব লাগে এৰি দিব নালগে যেতিয়ালৈকে খোলা এৰি-এৰি নিদিয়ালৈকে মদিয়াকে খোলা যায় দুই চাইডে। তাৰপিছত তো এতিয়া হেৰি, কেতিয়াবা আকৌ খোলাও নাযায় হা, মই আ বহুত বাৰ হাতেদি খুলছো, তাৰছত কেতিয়াবা বন্ধও নহয় বহুত হাতেদি বন্ধ কৰি, এতিয়া সেইদিনা চাওঁ কালি চাও যে মই ওলাই জোৱা নাই মানে ফাঁচি আছে- ক্লাছ খন মোৰ‌ লাগছে অ বাতটোত বৰষুণৰ পানী কৰে না সেইটোতে ভিজি ভিজি কিবা হৈ গৈছে। এতিয়া ৰিভাছ কেমেৰাতো দেখা নাই মোৰ
সেইটোতো সেইটোতো পুৰা বেয়া হৈ গৈছে।
টো মই, এতিয়া কেনেকে ঠিক কৰো?
টো
সেইটো কি হেৰি যিখন যে গ্লাছ লাগি আছে য'ত ফক সোমাইছে, সেইখন কি ভাঙি দিলে ঠিক হ'ব নেকি?
সেই সেইখন ভাঙিলেচোন গোটেই দাৰত সোমাই যাবগৈ আৰু
সেইখন ভাঙি দিলে চাগে, কামেই নেদব না?
নিদিব বে পিছত আৰু ব্লেক হৈ যাব গোতে
অ, সেইটো হয় মানে সেইখন কি কেমেৰাটো গ্লাছ নহয়
কেমেৰাটোতো তোৰ এটা লেন্ঞ্চ টাইপ আৰু মানে যেনেকে ফোনৰ কেমেৰা
সেই সেইখানটো কেমেৰাত প্ৰটেকশচন দিব কাৰণে নে গ্ৰাছ বাহিৰৰ
অ', বেলেগ এখন বেলেগ এখন লগাব পাৰ দ দোকানত দেখালে চাগে এতে ঠিক কৰাই দিব।
বদলাবা লাগিব বোলে।
কাই কৈছ?
এ মই যে সিদিনা গেৰেজ খানত দেখাইছিলো। তাক মই সুধিলো এইটো যে এনেকুৱা সোমাই গৈছে কি গৈছে টো কেমেৰাটো বদলাব লাগিব কাৰণ ভিতৰত সোমাই গৈছে না
অ',।
কেমেৰাটো চেঞ্জ কৰিব লাগিব মই ভাবছিলোঁ সেই গ্লাছখন যদি ভাঙি দিওঁ ডাইৰেক্ট কেমেৰাতটো ওলাই থাকিব না কেমেৰাটো যদি লেন্সত ধুলি প দিতাতটো মুছি দি বা বাৰী মেকে ভাবিছিলো
আচ্ছা।
তাৰ পিছত ভাবলো আৰু যদি ভাঙি দিওঁ মানে ডাইৰেক্ট স্ক্ৰেছ চ্ৰেছ পৰি যাব না কেমেৰাৰ
সেইটোৱো তো ভাংবিও কেনেকৈ কি এদি
ভাবছিলো গজাল দি
হে
কিন্তু এতিয়া নহ'ব চাগে কাৰণ সেইখন ভাঙি দিলে যিখিনি মানে কেমেৰা চলি আছে সেইখিনিও নচলা হ'ব
তে
মানে কিবাহে দেখা হব সেইটো হয় গোটেই তোৰ কেমেৰাটোৱে চেঞ্জ কৰিব লাগিব। নহবা যদি কিবা বেলেগ উপায় আছে মই এনে চাইছিলো চেট জি বি টিত
আহ।
তেতিয়া কৈছে কি যদি ফগ সোমাইছে ৰ'দত থৈ দিবা দিছে চাৰি পাঁচ ঘণ্টাৰ কাৰণে ফকতটো গুচি যায় গৰমত
অ', ৰ'দতো হয় হিট মাৰিলে হয়।
অ', কাৰণ তাৰে আগদিনা বৰষুণ দি আছিল না। ঠাণ্ডা বতৰ আৰু মই যে বৰষুণতেৰ কভাৰটো খুলি দিছিলো।
পানী সোমাই গৈছে চাগে সেনকে ফগ হৈ গল সেইটো টো হ'ব পাৰে সেইটো ময়ও গম নাপা সোমাইছে সেয় সোমাবা নালগে। কিবা চাগে অলপ গেপ চেপ আছে সিফালদি সোমাইছে। হাৱাম হাৱা হেতি সেনে হেন হ'ব পাৰে।
হ'ব পাৰে।
তেতিয়া নে কেমেৰা
কেমেৰাটোয়ে চেঞ্জ কৰে নাই গোটে ছেটআপ এই চেঞ্জ কৰি দিয়া সেইটো তো মই গম নাপাওঁ এনেতো পাঁচ ছয় মানৰ পৰা ষ্টাৰ্ট হৈছে গে মানে যোনটো তোৰ অডিও চেটেপ কি কয় হেৰি এণ্ড্ৰইড ছিষ্টেম আৰু এই কেমেৰাটো মিলি পেলাই থাকে ন। কেমেৰাটো এক্সট্ৰাকে যদি চেঞ্জ কৰি দে তেতিয়া বেছি নল'ব চাগে কাৰণ মেইন কথাটো পহকৈ সোমাইছে। যদি লেন্সখনে ওপৰত চেঞ্জ কৰি দিয়ে। অ সেইটোয়ে তোৰ হ'ব চাগে। চৌব্বিশো দুই হেজাৰ মান। এই ইয়াক সুধি চাবিচোন দীপজ্যোতিক।
অ কাৰণ কেমেৰা যিটো মানে এতিয়া সোমোৱা আছে বাচ সেইটো জোগাৰ পৰা ওলাব। মানে তাঁৰ ডাল তাঁৰ ডাল ত নেট থাকে এনেকে ওপৰত দি যায় হেৰি লগত কনেক্ত কৰে। মোৰ এণ্ড্ৰইড চিষ্টেমটো আছে আগত তাৰডাল ওলাই কিনে সেই জাগাটো দি নতুন তাৰ সোমাই নতুন কেমেৰাটো ফিট কৰব। অনলাইনত চাইছিলো তোৰ কেমেৰা চাৰে তিনি হাজাৰ মানৰ পৰা ষ্টাৰ্ট।
অ', তেয়া সিমানেই ল'ব তেতিয়া হ'লে আৰু ফিটিং চাৰ্জ থাকে নাই ইয়াতে।
ফিটিং চাৰজটো চাৰি পাঁচশ কিবা এটা ল'ব কিন্তু মোৰ লগাবা ইচ্ছা চা নাই এনে লগোৱা হেন হ'ব আৰু আৰু মইতো বেয়া কৰা নাই নিজেই তোক সোমাইছিল।
সেইটোয়ে চাই লও ঠিকো হৈ যাব পাৰে।
সেয়ে ঠিক নহলে আৰু এই গ্লাছ কিখনত চাই বেক কৰিলে হ'ল।
উম মেইনলি তই ব্ৰেকটো যদি কৰাই ল কৰাব লগা নাই গাড়ীখনত। তেতিয়া তাৰ মেইন বস্তু নাই সেইটো নকৰালো নহয়।
অ এইটো কৰা বেলেগ বাৰু কেমেৰা চেমেৰা বাৰু কথা নাই ধৰি কেমেৰাত এনেও তোৰ কিবা গছ চছ থাকিলে মানে দেখাও নাপায় কেমেৰাত অল পিছফালৰ বস্তুখিনিয়ে দেখা কেমেৰাত বাকী চাইদৰ খিনি নেথখায়েই নাই এইটো এটা কথা। এ গ্লাছ ইখনত চাই বেক কৰাটো হে আচল প্ৰ।
কাৰণে আৰু এইটো মাথা নাই কিন্তু ব্ৰেকটো লাগব দেচোন ব্ৰেকটো দেখা নাই ইমান তলত মাৰা যায়
সেইটোৱেতো হঠাৎ হৈ গ'ল বে।
কাৰণ হঠাতে মাৰি থাকি মাৰা নাযায়। বহুত তললৈকে এ এনে হেন হৈছে চাবি ব্ৰেকটো কেতিয়াবা হঠাতে ওপৰত লাগি যায় মানে তললৈকে সিঁচি দিবা লাগে অনুমানটো নাপায়। এই কাৰণে মানে
আৰু ঘপককে লাগি যায় না চুঁচৰি যায়।
অ সেই তললৈকি সেঁচি দিও ঘপকে লাগি যায় কেতিয়াবা আকৌ ওপৰতে লাগি যায়।
এইটো নোৱাৰা ভাল বম ৰিস্কি ভাল কিন্তু দেখা নাই বিলাটো গেলা বাইত গাড়ীৰ আগত আহি গিছিল যে মাক্ক চটোৰে কাটি দিছো বুলিহে
অ সেই ম ব্ৰেক ব্ৰেক নাল গ
আৰু এনেক বে মাৰ ইজি নহয়ত পিছফালে গাড়ী আহ থাকে ন
অ গম পাইছো
উম মানুহটোৰে ভলি ব কছতে পিছফালে চাবা আৰি আগফাল চাই চাই গৈ আছে বিল্লা চো চালা এনেকেতো মৰে মানুহ মৰে উম
ই উৰি গলেনা অ কি ভয় খ গৈছে উৰি গলো সে নাই সেইকাৰণে অলপ চাই চিতি খোজ কৰিব লাগে
সেইটোৱেতো
সড নাছিল আমি আছিলো নেকি আৰু সেইখিনি জোত কিমান ভাল বি
আৰু সেই একদম ওচৰত আহি গৈছিলতো দূৰৰ পৰাও নাই মই ভাবিছো চাগে সেই দেখা পাব। এই বিলা নাইে, হা? তট, বিল্লাটো।
উ আৰু ব্ৰিজ খানওো ষ্টাৰ্টিং হব, এণ্ডিং হব সফাল দিও গাড়ী নামে। ত তুমি কিমান স্পীডত যাব পাৰি?
সেইটোৱেই।
এ বাকি মই কলা কালাৰ কেইখন কিনিম বুলি ভাবিছিলো লগোৱা।
অ কৈছিলি যে কি হল
আমাৰ জয়নগৰতো বেছে নাম সোধা নাই তাৰপিছত মই ভাবলো সেইখান মানে তোৰ ধৰ যোনে ৰেগুলাৰ চলাই সি কিনিল ভাল মূৰটো গাড়ী কিনিলে পৰিয়ে থাকে মই ওলা মাহৰ মূৰত একদিন এইিলা এনে বেকাৰ কিনাহেন হৈ যাব
অ
কাৰণ যোনে ৰেগুলাৰ চলাই তাৰ বাৰো গৰম লাগে ৰ'দ লাগে গম পাইছো এয়া মূোৰ খানটো পৰিয়ে থাকে মে কিনিলেও পৰিয়ে থাকো সেইগিলা বস্তু এনে কিনা নিকিনা একে কথা হৈ যাব।
উম।
কেনে ভাবছো চাও আৰু পিছত দেকি এতিয়া নিকিনিলেও।
তেতিয়া প্ৰাইভেচিৰ কাৰণে লাগে মেইনলি।
অ' এইটো হয় কিন্ত্ত।
ইমান কৰবাল ৰ'দত সেগা সেয়া লাগে।
উম কিন্তু এনেই কিনা হেন হব মোৰ গাড়ীত নোলাই না মই বেছি।
উম এতিয়া তই এইখিনি পইচাটো কি কৰিবি?
যিখিনি পাই আছ, এদিনে উলাই দিম আৰু ভালকে।
এই ব্ৰেকটো ঠিক কৰিব লাগিব না।
সেইটোততো ঘৰৰ পৰাহে দিব।
নেদে আদা মই দিম।
উম। নেক্সট মান্থত নাযাও নেকি ক'তো?
নেক্সট মান্থত চাও ৰ কিবা কৰো, এই ইমান ৰ'দ দে কত যাবি।
হেই জান দে কূৰ্যৰ কথা কৈ আছোঁ।
গম পাইছো কিন্তু চাও ৰ কি হয়। মিল হে।
উম।
নাওমান ঠাণ্ডা বতৰ হলে বেলেগ জেগাত ঘূৰিব যাব পাৰি।
হেৰি জাগাটো আছে শ্বিলঙে যাব ইচ্ছাবে।
উম, শ্বিলং আমি আমি লাষ্ট কেতিয়া গেছিলো শ্বিলং? যোৱা বছৰ না এইবছৰ? আগষ্টত। অ', এক বছৰে হ'ব হ'ব। নিয়ম ন।
চিটি গৈ পেলে বজাৰ চজাৰ কৰি আনব' পাৰলো হৈ পুলিচ বজাৰৰ পৰা কাপোৰ চাপো কমত পাই না? তাতে তৰ টাউনখনত আছেনা পুলিচ বজাৰ তাতেতো কাপোৰ চাপোৰ পাই ডাঙৰ মল এখন আছে মানে ভিতৰত পুৰা। মল মানে কি আৰু, ফেঞ্চিৰ নিচিনা মানে বুছনা দোকান আছে এক্সট্ৰা। সেনেকুৱা, কিমান বাই কেই জন পাওঁ কতনো ইমান কমত
কি বেচে তাতে ঠাণ্ডাৰ কাপোৰ না গৰমৰ?
চব পাই চাগে, মই গমেই নাই মনতে নাই কিমান বছৰে মাহঁতলৈ যাওঁতেই চাগে গৈছলো নেকি তাক' কিবা, উম
এ, শ্বিলং গেলে থাকাকে যাবা লাগ
এ, হে, বজাৰ চজাৰ একো কৰা নাই গৈ লাভ নাই, শ্বিলঙত একো নে ক'ব গ'লে বুচ্চানে ছি তিয়ে এখন নৰ্মেল এখন।
অ
কিয়ে আছে ন' সৰু সুৰা টাউন এখন নিজে যাম। বেষ্ট তই যা শ্বিলঙত যা তই পাহাৰৰ ওচৰত যা ৱাট কেফালৰ ওচৰত যা ডাঙৰ তাতে তাতে ক'ৰবাত থাক।
তোৰ মিনি পেহেলগাম বুলি কৈ শ্বিলংট।
উম, তই তাতে কবাত থাক। ৰাতি বন ফায়াৰ কৰ, ধৰ ডাঙৰ গ্ৰুপ গৈছ আৰু চব ডাঙৰ দুখন গাড়ী ধৰ ডাঙৰ দু দুখন গাড়ী তাতে গোটেই গাড়ী ফুল, ছোৱালীও আছে ল'ৰাও আছে, চব চিনাকি লগৰ আৰু, পুৰা ফান কৰছ ত' ৰাতি গান চান বজাইছ' এ, বে ভাই। ৰাতি দেৰিলে আড্ডা দিছ' দেন আকৌ মৰ্ণিং ওলাই দিছ' কৰ'বাত।
অ', সেয়ে আচল গে
উম, আৰু যেতা দচচা দুখন গাড়ী ধৰ। তহঁতে যদি দচজন মানুহ যাই আছ' হা দুজক গোটেই কেইজনে যদি দুই হাজাৰ কিয়ও লৈছ পাৰ পাৰ্চন এদিন থাকিব যোৱাকে বাত আ, এপ পাৰ পাৰ্চনত থাকিব যাবি যিহেতু। তে ভাব দহজন মানুহৰ পৰা চোন বিজ হাজাৰ টকাত তই তেল খোৱা থাকা কিয় নহ'ব বে বিজ হাজাৰ টকাত।
অ', সেইটো হয়।
তো-তোৰ এটা ৰুমত এটা মানুহ নাথাকে।
অ সেইটোৰে মানে তই যিমান মানুহ যা সেইটো হিচাপত তোক ৰুম দিয়ে।
তথাপি অলপতো কম বেচ হবয়ে। আৰু পাঁচ হাজাৰ টকা যদিও যদি পাঁচ ছয়টা মানুহ থাকব' দিছে। তেতিয়াও কি আছে?
এ আৰু এটা ৰুম নে দে না তই যিমান গ্ৰুপ গেছা তোৰ চাৰি পাঁচজন মানুহ এট তাৰো মোথা কে দিব।
তে দুটা ৰুম লৈ ললি ডাঙৰ চাই।
অ সেনে সেন পাৰ আৰু বিছনা দুখন তিনখন থাকে না।
থাকে। এ ৰাতি থাকাটো ইমান নো এডজাষ্ট হৈয়ে যাইচোন। তুলি চুলিত শুলেও হৈ যায় দুখন তুলি দি দিলে হল পকাত নামি দিম থাকাটো ৰাতিটো পাঁচ এইটোৱে মে কিন্তৰ ফুুৰবাহে গিছা।
আ এইটোয়ে কৰ'পা মানে ৰাতিপুৱা উঠ বঢ়িয়াকে সাতটা মানৰ পৰা যা। জাগা হোপা ঘূৰ। সেয়ে আৰ শ্বিলং।
উম।
লাইট ৰুমে যাই পোৱা নাই ত মাজিলেকি
ময়ো বে, লেক ত কিমান কমন জেগা বে।
আহ।
লাইটলুম পুৰণা হ'ব লাহেকে।